হেল্ল হেল্ল উম হেল্ল হেল্ল। মই হোনিছো।
হেল্ল',
হেল্ল',
হেল্ল' হেল্ল, কি কৰি আছা। অ মাই গত তই আপিৰ লগত কথা পতা ভুল। তই ছোৱালীৰ লগত কথা পাতা হলি।
তাৰ হলি। কথা পাতিম নেকি।
অ এই এটা যে আছিলে কিবা আছিলে ৰ কি আছিলে ৰ। এই ৰাম বাই বাই।
সেই ভাল এনকে কি কৰি থাকা।
কলিতো ভাল কিন্তু সি আণ্ডাৰছে বাই বাই। হে হেৰি কি কয় চামেৰে নাই যি কয়। এই কি নিক
য়ে কিয়া নিকলা আন্দাৰচে।
অ মই চিৰিজ এখন শ্বট কৰিছিলো পালো চাইছে কথা পাতো।
কি চিৰিছ?
সেই নতুন কেইটা উচিত মেক্সপিলিয়াৰত চাই আছ নে টিভিত। টিভিত নহয় সেই টিভিতে হয় হষ্টাৰত।
টিভিত এ মে
টিভিত এমেক্সিনি আৰু চলেটো যে জানে দেখি দিছে। সেই ক্ৰাইমৰ এটো চলিচ কিবা এটা চিৰিজ এ হয়। কৰিব পাৰিবি কি কয় চিনেমা চাব পাৰিবি। এমএক্স প্লেই।
টিভিত আহে',
টিভিত আহে', হুমম', কৰিম দে, ওই বেটা আজি‌ কি খালা? কলোঁ দেখোন',
কোৱা নাই কেইটা কৰলি, মই সেই কিতাপ পঢ়িলোঁ',
কিতাপ পঢ়িলোঁ', সেই স্কিনৰ মানে কেনেহ টাইপৰ স্কিন থাকে। কি বস্তু থাকে স্কীনৰত কেইটা লেয়াৰ। কোন কেনে টেপৰ স্কিনৰ কাৰণে কি কি ইউজ কৰিব লাগে ফেচত। সেইটোৱে।
তই যে চিৰি
তই যে চিৰিচ চাই আছ মই শুনা পাই আছোঁ, গম পাইছা নে, মই কি কৰিম দে', কাতি দিওঁ সেইটো ব', -এ', কথা পাতি আছে চব', আহ', হ'ব দে',
অ', আৰু সোমবাৰে কি চাব?
কি চাব? সোমবাৰে কোৱা বিয়া কৰিবলৈ গ'ল', আপি মাখাই মেকাপ কৰবো আমি গোলাপ জল পিছত ঘূৰি-ফুৰি দিম, উম', -উম', -উ', উম', -হিঃ', -হিঃ', দুই ঘণ্টাৰ পিছত অকল গলাপ জল ধৰি ঘূৰি ফুৰি থাকিবি', অ', এনকৈ মেকাপ কৰা আছে নিচিনা লাগেই, এনকৈ চাবি', কতো নাই আপা কেইটা, চি', -চি', -চি', তহঁতে আপি চাই থাকিবি তেন্তে, মেকআপ', কৰা‌ আহ', আপা চাম নেকি, হিঃ', -হিঃ', হিঃ', -হিঃ', মই তোক মেকআপৰ টিপচ দিওঁ? নেলাগে হৈ যাব',
ফাৰ্ষ্ট তই ছোৱালীজনী মুখত, মুখখন ক্লিন কৰি লবি',
ক্লিন কৰি ল', উম', তাৰপিছত তাতে তাৰ প্ৰাইমাৰ লগাই দিবি', উম', প্ৰাইমাৰ কোনটো? এই ওৱালত যে‌ লগাই প্ৰাইমাৰ পট্টি', হা', উম', ইয়া', প্ৰাইমাৰ পট্টি', হুম', -হুম', তাৰপিছত', তই তাৰ, তাৰপিছত, কালেকচন কৰি লবি, যেনকে ইটা গেলা ঘৰৰ ইটা বনালি মাজত', যে গেপ থাকে যে ব্লক গেলা মাৰি দেনা', হা',
অহ', সেই মাজৰ গেপ গেলা মাৰাৰ কাৰণে ধৰি লও কোনোবা ছোৱালীৰ ডাৰ্ক চাৰ্কুল থা', হ'ব পাৰে, পিম্পলছ থাকিব পাৰে', তে', সেগলাখন কালাৰ কেৰেক্টাৰ দি ঠিক কৰি লবি', অৰেঞ্জ',
অৰেঞ্জ কালাৰ',
তাৰ পিছত তাৰে ওপৰত সেই ছোৱালীজনীৰ স্কিনটনৰ লগত', মিলা ফাউণ্ডেশ্যন লগাবি',
ক্ৰীম লগাবি, মই ফোন লগাই দিম দে লগাৰ ভিতৰত', এইগিলা মোৰ ভালৰ কথা এটা', কি ক্ৰীম? শুনি পাৰিছ ন, পাইছোঁ দেই, ফাউণ্ডেশ্যন লগালি', ধুনীয়াকে ব্লেড কৰিলি, হা', যদি লিকুইড ফাউণ্ডেশ্যন হয় তেতিয়া হ'লে বিউটি ব্লেইণ্ডাৰ ডি বেইণ্ড', কৰিবি', উম', যদি ড্ৰাই ফাউণ্ডেশ্যন হয় তেতিয়া হ'লে স্পঞ্জ দি ব্লেইণ্ড কৰিবি', উম',
লিকুইড ফাউণ্ডেশ্যন ব্ৰাশেদিও ব্লেণ্ড কৰিব পাৰোঁ', ঠিক আছে',
ঠিক আছে', এম এক্স প্লেয়াৰ কি বস্তুটো কিবা মুভি হয় নেকি?
চব আছে মুভিজ, চিৰিজ, চব পাই',
অহ',
খুলিছা, টিভি লৈ গৈছা নেকি?
চা নেকি? অ' চাই আছোঁ। তাতে এখন চলি আছে, গভলিং বুলি, ইমান ভাল লাগে। মই পাঁচবাৰ মান চাইছোঁ। হয় নেকি? আৰু একবাৰ চাই আহিবি, ছয়বাৰ হ'ব।
টিভিত নাচাওঁ', ভাল নালাগে চবৰ লগত', ইছিমিচিয়াৰা লাই মছকাৰা',
উম',
অৰ বাতা তেৰি থুলথুলে পেট মে কিয়া চল ৰাহা হে?
থিলঠিলি পেট মে ত ভূক', - ভূক', কুছ নেহি হে', চবে ভাত খাব লাগেগৈ। ভাত নিচিনা, এক থালি এক থালি ভাত খাবি আৰু ওজন কমিব বুলি ভাবিছ তই! আ ৰাতিপুৱা চয়াবিনেদিয়ো কেতিয়াবা ডিছ বনাব পাৰো, যদি একো নাথাকে। পেকেট দছটকীয়া আনি কিনে, প্ৰ'টিন, ভালকে চক কৰি কিনে। জিৰ' অইল কৰি কিনে ফ্ৰাই কৰি, কি জান জানা জিৰ' অইল কৰি ফ্ৰাই কৰি কিনে, দৈ দি কিনে, মছলা-চচলা মাৰি বহুতে টেষ্টি মিল বুলে- য়াহ, আৰু কালি মানচু মাহী আহিব। গাহৰি খাবি নেকি? সুধি আছিল। মাই কৈছে গাহৰি আনিব নালাগে। আনবা দি, অলপমান খাম। তই অলপমান খোৱা মানুহ! একো নহয় দে, একদিনহে খাম। একদিনেহে খাম।
জেহৰ এক, জেহৰ কা এক বুন্দ ভি কাফি হতা হে।
হুম। উম।
পাতা হে না?
পাতা হে না? অ'।
অ' কিবা ময়ে কৈ আছো দেখোন।
কি কম? অ আ ক খ ই ঈ উ ঊ ঋ চাহ আনচি ৰ মাই, চাহ খাওঁ ইয়ে ইয়ে ইয়ে, এ গুচি গেল। কাঁহীখন আনি কিনে।
ইয়ে, ইয়ে।
এনেকুৱা বেইজতি চহি থাকিব লাগে তই।
চিকেন চিকেন চিকেন
চিকেন পিকেল বনাবা লাগিব।
চিকেন খাই পাইছে
কিতনা খকোৱা হে তো।
আ উম উম। এ এ এ এ। ভালকে পাতছা না? পুৰা মলমলাই যোৱাকে। আহ শুঙি চাবি। নেচাও দেই। অ', কি কম?
এইটো হোৱাৰ পিছত আৰু
উম, নকং দে আৰু
তই টিভি চাবি। তোৰ মোবাইলটো মাক দিবি।
কিয় চাম? মোবাইল মোৰ লগত লাগিব।
তোক লেকি কিনিছিলো নেকি মোবাইলটো মা আৰু মই যাই কিনে!
উম আহ, আহ। অঐ মোক ক'ৰ্চটো কিহত দিছিল গমে নাপালো ব দেখোন এই ভি এছ না, হস্পিটলিটি?
মই কি জানো?
মই এই ভাবি আছো, হয় নে নহয় বা এতিয়া আৰু! আৰু তাতে কৈছিল চবে খাব। অ' সেইটো। এতিয়া আৰু সুধি আছে এভিয়েচন ষ্টুডেণ্ট নে হস্পিতেল ষ্টুডেণ্ট! কি বকে নেজানে আৰু
এভিয়েচনৰে শিকি আছে চাগে হস্পিটিলিটি হচ
হস্পিটেলিটিৰ কাৰণে ইমান আৰু পেকআপৰ হেৰি হিকাব নে কি ক? কি বা না চবৰে চবৰে কাৰণে দিবাব নেকি ইটাৰভিউ হা য়োনতো পা-পা।
চপনে ক'ত আছে?
সপ ঘৰত গেছি, এসপ্তাহ না আহ নাই।
আহ। অ যাইছ, অ'তোক চা দিয়া নাই মাই মোক চা দিছে।
ইএ, ইএ।
চ পানিয়াৰ। কিয়াতটো পপটটো, লপটু, ঝপটো হৈ গ
হম -হম -হম -হম হ। কুন আইছে, কোনবা আইছ নেকি? তেন্দল পি
কি কৰি আছা তই?
মই সে দাউৰিছোঁ।
এনেক্স প্লেয়াৰত কি চায় আছা?
এনেক্সচত চোৱা নাই, সেইযত চাইছো। কি কয় এইটো হোৱাটছআৰ
ইযহ।
অ চ ন নতুন কে চিৰিচ এখন বেয়া ভাইৰেল হৈছে। ধানটো মাৰি গাহৰি এনিবা বহুত জোৰ কৰিছে। স তই দেখা, নামান দিলি হল এপিজ, দুপিচ। আ মও নাখাওঁ, মোৰতো ফেজিলিভাৰ আছে। গাহৰিটো কিমান ফেটি হয়। অ স হ ন
হুম উম হুম আৰু কওক?
আৰু ক'ক? আৰু কি কম আৰু আৰু ক'ব নুৱাৰু কৈছো, ত'ই যদি কনফিউজন আছ সোদি আহিবি। শুদিম ৰ।
উম ভালকে ডাউত ক্লিয়াৰ পিছত পইচা আনে গলে বাচত ত শেষ তয়।
হয় আ। কি কৈছে?
সাদাপুত্ৰ এটি ম বদমাছ মাত থাক পাপুলিক মাৰিবা এটো।
অহ
বুজিপাইছা?
বোজিপাইছা? উম।
কি বুজি পালি?
বুজি পালি এই যে মোবাইলটো হেক কৰি লৈছে আন এজনে পইচা লব এতিয়া।
হেই হেৰিৰ চাই আছে নতুনকে যি ভাইৰেল হৈ আছে। উম।
কিবা ফিফটিন, প্ৰ' মেক্স কিবাকৰি। ফুচিয়া প্ৰিংক, পিংক বুলি কয় সি বেলেগ হয় দে। খেনে মধ্য পাৰিলিচ, হস্তেলতো দিদিছি। চবে যাও আৰু,
উম, আৰু
আৰু এক ছেকেণ্ড নহয় দছ ছেকেণ্ড ৰখিম।
কছি মিচস্ত্ৰি ইয়াৰা।
চালে নেকি চাইছো ছয়াইচপিক কিগি একলা একলি খালি।
পৰহি মুখস্থ লম হোমৱৰ্ক চাৰে।
কিহৰ মুখস্থ।
মেকআপৰ।
মেকআপৰ হয় নেকি।
উম। চৌবিছ।
চব্বিশ তাৰিখে শুটিং আছে সাতাইশ তাৰিখে চন্দ্ৰপুৰ লৈযাব। কাইলে যাম পইচা দিবা নেকি?
ছুটিংঅট
তিঙত ন তাত লাও লগালে লৈ যাব
হা।
হা‌, তা লাভৰ কাৰণে লৈ যাব নে তোক পইচা দিব।
মোকতো ট্ৰেইনিঙৰ কাৰণেহে লৈ যাব।
অ মানে পইচা খিনি সি খাব ধয্য কাম নকৰো নহয়, কি কৰিবে টোচ্ছে যে দে কিনে দেখিব নেকি?
উম
অ
প্ৰেকটিকেল কৰ ক্লাছ।
অ
ওম
ঐ ই বাদাম খায়‌ আছে
কোনো বাদাম খায়।
চাইবাৰ ক্ৰাইম।